অ‌ কৌশিক ক
ভালে আছো?
আছো আছো তোৰ?
আছো দে আছো দে এতিয়া ক'ত ঘৰতনে?
ঘৰতেই আছো ৰ'হ। কি কৰিবি আৰু গৰম বিৰাট।
গৰমটো বহুত ভাত খালি
উম ভাত খালো ৰ'হ।
দে দে খোৱা নাই অ মই খালো হেৰী এই কথা এটাৰ কাৰণে ফোন কৰিলো কথা‌ মানে আমি টপিক এটাৰ কা মানে মই আজি আলোচনা অলপ কৰিম বিষয়টো হ'ল তোৰ সামাজিক মাধ্যম সামাজিক মাধ্যম আজি যে ব্যৱহাৰ কৰে ল'ৰা ছোৱালীয়ে উম তাৰে মানে কি ভালনে বেয়া হয়? মানে চাপোজ তই মানে সামাজিক মাধ্যমটো দিনটো চলাই আছ অ ভাল নে বেয়া সেইটো বস্তু?
চচিয়েল মিডিয়াটোৰ কেনেকুৱা এতিয়া, প্ৰথম কথা ভালত ইউজ কৰিলে ভাল। আজিকালিতো এ আই হৈছে, তই যদি ভালকে ইউজ কৰ' ভাল। যদি বেয়াকে ইউজ কৰ তোৰ ক্ষতি কৰিব।
উম। তই কি, তই কি তই বেছিকে কি ইউজ কৰ'?
মোৰটো, মোৰ চচিয়েল মিডিয়া তেনেকে ইউজ ইনষ্টাগ্ৰামটো যে অলপ কৰা যায় আৰু ইউটিউবেই চাওঁ, বাকী ইমান কৰা নাযায়।
অ', সেইটোতো চব আৰু মই ভাবোঁ এটা বস্তু ইনষ্টাগ্ৰামত আমি আমি লাগত বস্তুখিনি আমি কিন্তু গমো পাওঁ, মানে কি চলি আছে, ক'ত কি চলি আছে। আৰু কিছুমান বহুতেই আছে আ মানে মিছা প্ৰচালিতও বহুত কৰে।
ফেচবুকত-ফেচবুকত বহুত ফেচবুকত ফেক নিউজ বহুত পায় ইনষ্টাগ্ৰামত নাপাওঁ ইমান। ।
ইনষ্টাগ্ৰামত অ-অলপ কম, ফেচবুকত বহুত বেছি। ফেচবুকটো মানে এতিয়া সঁচাকে কব গ'লে মানে জাবৰ। মানুহ
জাবৰ বহুত বেয়া ফেচবুক ইউজ কৰি একদম লাভ নাই।
একদম লাভ নাই হয় কিন্তু এইটো। একদম সঁচা কথা এইটো বাকী। ই মানে টুইতাৰ চুইতাৰ ইউচ কৰা নে।
টুইতাৰ ইউচ কৰো কৰা নহয় ভাল জানিবও পাৰি বহুত বস্তু।
বহুত বস্তু জানিব পাৰি অ টুইটাৰত টুইটাৰত মানে যিহেতু। আমাৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী সেইবোৰে সকলোৱে টুইট কৰে যিয়ে। টো গম পাওঁ আমি যে। অ'।
ই-ইনষ্টাগ্ৰামটো ফটো। ফটো দিয়া কাৰণে।
ফটো ফটো চটো ফটো চটো আমি এটা বস্তু কিন্তু আমাৰ যুৱ প্ৰজন্মৰ এটা শক্ত আছে যে। ইন। চলাও মানে আমি ৰিলচ। ৰ প্ৰতি বহুত আসক্ত।
বেছি আ-আকৰ্ষিত ৰিলচ। ৰিলছ চালে কি হয় শৰ্ট উ শৰ্ট কনটেন্ট চালে কি হয়। তোৰ ধৈৰ্য শক্তি কমে। তই যিমান যিমান চাবি তই সিমান। অধৈৰ্য হৈ যাব । চিনেমা চাব নোৱাৰো। চিৰিজ চাব নোৱাৰ তাৰ। মানুহ মানুহৰ হত বেছি টাইম কথাোৱাৰ ইমপ্ৰেশচন হৈছে মানুহতো বেছি।
সেইটো হয় কিন্তু, সেইটো একদম সত্য কথা। আমি এতিয়া মানে লিমিটেডত চাব লাগে যে ৰিলচটো চাই আছোঁ। ৰিলচটো চাই আছো একদম একঘণ্টা, দুইঘণ্টা কটাই দিলো সেইটো হ'ব নালাগে মানে মোৰ মতেদি। এটা আমাক আ। চিগনেল দিব লাগে যে নাইটৰ বন্ধ কৰ মানে বন্ধ কৰিম। মই এতিয়া মই চালোঁ যিখিনি লাগতিয়াল, মই সিখিনি ব্যৱহাৰ কৰিলোঁ। এতিয়া মই বেলেগ কামৰ কাৰণে এতিয়া হেৰি কৰিব লাগিব, কাৰণ কাম ক্ষতি কৰি ৰিলছ চাইটো আমাৰ একো লাভ নাই, হয়নে নাই? আমাৰ কাম আগতে। আমি নিজৰ যিখিনি দৈনন্দিন জীৱনত চলিব লগা কাম বা উপাৰ্জনিত কাম, সেইখিনি আমি কৰিবই লাগিব বা বজাৰ সমাৰ এইবিলাক। ত কৰিবই লাগিব নহ'লে আমি চলিম কেনেকে?
কিছুমানে কি চায়, ইয়থ অ ইয়ুথটো আজিকালি মানুহ বহুত বস্তু গম পায় আৰু এনেকে মানুহৰ প্ৰমোচনটো আজিকালি খুব ইম্পৰ্টেণ্ট। বিজনেছৰ প্ৰমোচনটো ছ'চিয়েল মিডিয়াটো থ্ৰু দি বহুত ইজি হৈ যায়। যে চবে নোৱাৰে ন পইচ তাতে এফৰ্ট কৰ্বো আজি কালি ডাঙৰ ডাঙৰ ফৰ্ডিং লগুৱা হয়
সেইটো কিন্তু বহুত ভাল মানে চলি আছে ছ'চিয়েল মিডিয়াতেই বহুত টা কামত আহি আছে, কিন্তু সেইটো একচুৱেলি মানে সামাজিক মাধ্যমটো আমাৰ ব্যৱহাৰ কেনেকে কৰিছোঁ, আমাৰ নিজৰ ওপৰত কথা। আমি ব্যৱহাৰটো ভাল হেৰিতে কৰিছোঁ নে বেয়া হেৰিত কৰিছোঁ আমি যদি ভাল হেৰিত কৰিছোঁ তেতিয়াহ'লে আমাৰ কাৰণে কামত আহিব, আৰু মই ভাবোঁ যে ছ'চিয়েল মিডিয়া আমাৰ সামাজিক মাধ্যমটো, আমি নিজে চলাব লাগে মানে সামাজিক মাধ্যমে আমাক নচলায়।
উম এইটোৱে। আৰে এডিকচন হৈ যায় না বস্তুটো কণ্টেণ্টটো খিহ'ত বনাই তেনেকে। কে ন তই বেছি সময় ইয়াতে দিয় তাতে পইচাটো ইয়াতে বেছিকৈ পায়। তই মনত লাইফত একো বস্তু ফ্ৰী নহয় একো বস্তু ফ্ৰীত নাপাম।
ফ্ৰীত নহয় এইটো হয় কষ্ট থাকিবই।
যোনটো বস্তু ফ্ৰী সেইটো গম পাবিয়ে সেইটো হয়, তই-তই ইউজ হৈ আছ' নহ'লে তোক ইউজ
ইউজ কৰি আছে সামাজিক মাধ্যমটো এনেকুৱা আমি চলাই আছোঁ, আমি ভাল কামৰ কাৰণে কিন্তু সামাজিক মাধ্যমে যাতে আমাৰ মূৰটো নাখায়।
কোনো এটা ভাল যেনে ফেমাচ পাৰ্চনেলিটিবোৰ চালে তেনেকে মোৰ বিৰাট কোহলি হল শচীন তেণ্ডুলকাৰ, অমিতাভ বচ্চন এইবোৰো চালে বহুত বস্তু শিকিব পাৰে ইতে ভাল ভাল বস্তু ভাল ভাল বস্তু দিয়ে।
একম আৰু এটা ফ্ৰেচনেছৰটা নিজৰ ফিল এটা হয় আৰু।
চবে নিজৰ নিজৰ-নিজৰ কথা জানে। যেনেকে ইউজ কৰে।
উম তই এতিয়া ইনষ্টা কিমান মান চলাঅ কিমান?
দিনটোত এক ঘণ্টা যায় চাগে একঘণ্টা যায় য়াতকে বেছি নাযায় ঘণ্টা ফৰ্টিফাইভ মিনিটছ।
অ এক ঘন্টাৰ ঠিকে আছে। বাকী তো ৱাটছএপটোতো চলাই অয়। ৱাটছআপটো লাগিবই, চলিবই নোৱাৰে ৱাটছআপতে চব আছে ইম্পৰ্টেন্ট আমাৰ আ দৈনন্দিন জীৱনৰ লগত জড়িত
উ ডকুমেণ্টছবোৰ। মান যি কাগজ পত্ৰ অনলাইনে হয় আজিকালি চব ৱাটছআপ লাগে, হয়, এখন কাগজ দুই মিনিটত ৱযায় সেটো হোৱাটছআপৰ থ্ৰ দি ওলাব লা তইযদি প্ৰা যাও। কি পাৰ্থই বোলে আকৌ কাটে? তই ৱাটছআপত দি দিম পঠাব।
বাদদি চব।
জগত মেইল নকৰে মেইেলটোতো নাই আউটডেটচ আউটডেটেদ হৈ গৈছে।
সোদো, তই কি ভাব আমাৰ সৰু ল'ৰা ছোৱালীখিনি আত চাৰি পাঁচ বছৰৰ লৰা-ছোৱালীখিনি। এ মাক দউতাকে মোবাইলটো দি পেলাই। মানে বেয়া কৰিছে এইটো সঁচা নে নে মানে কি মানে ৰ ৰ মানুহৰ লগত কথা নাপাতে, আমাৰ টাইমটতো মোবাইল নাছিলে আমিতো মানুহৰ লগত কথা পাতো যত মানে মানুহ লগত কেনে কথা পাতিব লাগে সেইটো দাত। জনে। সেইটো সচ
অহ। অ অ আচলতে আমাৰ চমিষ্টৰ, হেল্ল'
অ' ক, শুনি আছো।
আমি যেতিয়া সৰু আছিলো,
উ
আমি সৰু থাকোতে কি হৈছিল, আমিতো পোৱা নাছিলো এইবোৰ বস্তু একো।
উম।
আমি আমি ৰাতিপুৱা কি ৰাতিপুৱা উঠছো কলেজ স্কুল যাও স্কুলৰ পৰা আহি পেলাই খেলব গৈছো। আজিকালি কি হৈছে অচ স্কুলৰ পৰা আহি পেলাই তাৰে ফোনটো ৰিলচ চাব পাক মাকে ভাত খৱাই দে। নহেনে সেইটোহে আজি এলেআজিলি উঠনো বাচ্ছাৰে খুব চাই আৰুসটো বেছি বেয়া আমিতো বেছি দিন হোৱাই নাই, মাৰ খোৱা। আজি আৰু কেদিন হৈছে ফাইভ জিহ। ৱৰ্জীয়া।
এটোকত?
আমা আমাতকে বেছি ইহঁত উম দিব নালাগে একচোয়েলী
দিব নালাগে সেইটো সেইটো বস্তুটো বেয়া লিমিটেড দিব লাগে সেইটো হয় কিন্তু একদম একদম সত্য কথা এয়াতে, একচোয়েলী সিহঁতৰ বয়সটো চাৰি পাঁচৰ বয়সত তেতিয়া মানে গ্ৰইং এটা বয়স হয় সেই বয়সত সিহঁতে খেলা ধূলা কৰিব লাগে ঘাঁহনিত খোজ কাঢ়িব লাগে। ফিল্ডত দৌৰিব লাগে।
অ' খেলিবলৈটো সেইখিনি অ সেইখিনি বস্তু আমি কৰিছিলো সেইখিনি বস্তু কৰিব লাগে। বাহিৰা এক্টিভিটি আউটৰে এক্টিভিটি বেছি ইমপর্টেন,
আমাৰ সময়খিনি ভালে গ'ল আমি এয়া কৰিছো কিন্তু সিহঁতৰ এতিয়া বৰ্তমানৰ আ ল'ৰা ছোৱালীখিনি বেয়া হ'ব এনেকে যদি থাকে সচাকে এই, চ'ছিয়েল মিডিয়া কিছুমান বেয়া কৰিব অধ্যয়্ হৈ যায় খঙাল হয়।
ল'ৰা ছোৱালীটো বাদে দে বুঢ়াবোৰে এ এ বয়সস্থ বয়সস্হ মানুহবোৰে ইউজ কৰিলে সিহঁতৰ এনি টাইম, চিৰিয়েলতে লাগি থাকে।
উম স্কীন টাইমটো বাহি গৈছে মানুহৰ এই চলক চ'ছিয়েল মিডিয়াটি আমাৰ যিমান যি নহওঁক চ'ছিয়েলটি বহুত ভাল, ভাল কাম কৰি আছে। যেনে পলি প্ৰম'ছনৰ কাম, খৰচটো কমি গৈছে আৰু বহুত বিভিন্ন ধৰণৰ কাম মানে আমাৰ চ'ছিয়েল মিডিয়া দি বহুত ভাল ভাল কাম চলি আছে। কিন্তু চ'ছিয়েল মিডিয়া এতিয়া মানে আমাক কিছুমান মানে আমাৰ নিচিনা আমাৰ নিচিনা ল'ৰাও আছে। বহুতে দিনৰ কাম চাম চাম এৰি পেলায় চ'ছিয়েল মিডিয়াটে এনি টাইম মানে বেলেগ ত'লড কৰা বেলেগক হেৰী কৰা সেইবোৰ সেইবোৰ বস্তুটোতো বেয়া কিন্তু সচাঁ। সেইটোতো মানে একদম পোৰা মানে সচাঁ কথা যে বেলেগৰ তাতে, কৰি থাকিব নালাগে বেলেগৰ মানে,
অ' সেইটো কৰে আজি সেইটো মানে সেইটো মানে কি মানুহৰ যাৰ কাম নাই বেকাৰ দিনটো থাকে কৰিবয়ে উপায় নাই। মাজত চব বস্তুৰে ভাল থাক বেয়া থাকিবয়ে।
অ থাই ভাল থাকিব বেয়া থাকিবই বেয়াও থাকিব।
উম।
অ' বস্তু এটা ভাল বেয়া থাকিবই। যিমানেই তই নকওঁ পাবিতো উম, আগ আগৰ দিনটো এনেকুৱা আছিল, আজিকালি হ'ল। বস্তুটো ইণ্টাৰনেটৰ মাধ্যমদি হৈছিল আগতে ডাইৰেক্ট হৈছিল।
উম, আজিকালি মানে এ তথাপিও এটা খ মানে হেৰা হৈছে, কাজিয়াটো মানে আজিকালি স্ক চছিয়েল মিডিয়াৰ ৰ, থ্ৰুইদি কাজিয়া লাগে। আজিকালি, আগতে আমাৰ অ, মা-দেউতাহঁতৰ দিনত মানে কি হৈছিলে ডাইৰেক্ট মুখামুখিকে কাজিয়া লাগিছিলে আজিকালি মানে। আ ছোঁ। চ'ছিয়েল মিডিয়াৰ থ্ৰুদি লাগে। । মানে কিবা এটা ক'ব লাগে, চছিয়েল মিডিয়াৰ থ্ৰু শুনি পেলাই, মানে ডাইৰেক্টলি লগ ধৰি আৰু মানে নকয় আৰু কথাটো।
উম এইটো হয়, এইটো বহুত ।
উম, কিন্তু বহুত ভাল-ভাল বস্তুও হৈ আছে, চ'ছিয়েল মিডিয়াৰ থ্ৰুইদি বহুতখিনি ভালে আছে। আমি বহুত শিকিব পাই আছোঁ, আমি য'ত নেকি কিছুমান বস্তু নাজানোঁ, কিছুমান মানে ভাল-ভাল খবৰবিলাক আমি চ'চিয়াল মেডিয়াত থ্ৰদি পাই আছোঁ, কিছুমান এডভাৰটাইজমেণ্ট কিবা কিবা-কিবি অ ক'ৰবাত অ চাকৰি ক্ষেত্ৰতে কিবা এটা ওলালে, আমি যিমান যি হওঁক, আমি চ'ছিয়েল মেডিয়াৰ থ্ৰুদি আমি হেৰিতে পাই আছোঁ মোবাইলতে পাই আছোঁ, নেটত। পাই আছোঁ চব, গতিকে সেইবিলাক বহুত আমাৰ সহায় হৈ আছে, কিন্তু কিছুমান, এচাম মানুহৰ কাৰণে এখিনি বেয়া হৈ আছে বাৰু, এইটো আৰু কি কম আও। উপায়টো নাই, ভাল থাকিলে য'ত, বেয়া থাকিবই।
আৰু উম্ হব যা, হব ন আৰু পঢ়াশুনা ক্ষেত্ৰত পঢ়াশুনা ক্ষেত্ৰত কি হৈছে ল'ৰা-ছোৱালীবোৰ হেল্প হৈছে চ'ছিয়েল মেডিয়াটো, অনলাইন ক্লাছ হওঁক।
অ', অনলাইন ক্লাছ, বহুত বহুতখিনি সহায় হৈ আছে।
আজিকালি কিমান ইনষ্ট্ৰাগ্ৰাম পেজ ওলাইছে য'ত হেল্প কৰে লৰা ছোৱালীবোৰক, ন'লেজ গেইন কৰিব কাৰণে।
আজিকালি আৰু এ'পটো কিছুমান এপ আছে, এ'পটো মানে পঢ়াৰ বস্তুবিলাক পায়।
সেইটো হয়।
সেইটোৱে আৰু। দে, ভাল লাগিল, চ'ছিয়েল মেডিয়াৰ কথা পাতি ভালকে আজি, অহ, দে ফোন কৰিম মই ফোন কৰিম, একদম ফোন কৰিম, কথা পাতিম, দে, দে, দে।